হেল্ল' অ' কি কৈছা?
এ আছোঁ।
আছা কি কৰি আছা মানে-
কৰি আছো আপুনি কি কৰিছে?
আমি আজি খানা খাইছোঁ। খানা বনাই আছোঁ আজি মানে হেৰি হৈছে- তোমাৰ মটন আনিছোঁ
উম।
আৰু বিৰিয়ানী বনাম অকলে খাই বেয়া লাগে ন? সেইকাৰণে আমাৰ ভতিজাকেইজনী আমাৰ বোৱাৰীজনী বৌজনী মিলি আমি গোটেই ঘৰুৱা পৰিয়ালকেইটাই মিলি ছাগলী মাংস আৰু বিৰিয়ানী খাম মানে বনোৱা দায়িত্বতো মোৰে পৰে আৰু
অ শুনি বনাব
বনোৱাৰ দায়িত্বটো সদায় বুইছা সেইকাৰণে মানে আৰু চব্জি হেৰি কাটি আছো আলু পিয়ঁয়াজ কাটি আছো কাটিবও লাগে বনাব ৰনাবও লাগে।
অ কাইলে ভাওনা
কাইলে আমাৰ ইয়াত ভাওনা পাতি ছে আহিবা নেকি চাবলে?
তাকে ভাবিছো যাও নে যাওঁ ঠিক নাই।
অঁ আহা যদি মই হেৰি কৰিম দিয়া আমাৰ ড্ৰাইভাৰটো পঠিয়াই দিম নহ'লে গাড়ী দি পেলাই
অ
তুমি গুচি আহিবা চাবলৈ তুমি পিছবেলা আহিলেই হ'ব বহ চাৰিটামান বজাত আহিবা ৰাতি থাকিবা খাই বৈ লৈ ৰাতিপুৱা আকৌ মই ড্ৰাইভাৰটোক ক'ম তাক থৈ আহিবগৈ ঘৰত
উম সেইটো পায় যা বোলে কি ভাওনা নামটো কি
আমাৰ ইয়াত ভাওনা শ্যোমন্ত হৰণ ভাওনা। আমাৰ মানে নামঘৰত বছৰেকীয়া কাম পাতে যে
অ'।
কামত আমাৰ প্ৰতি বছৰেই ভাওনা পাতে বুজিছা
আহ
জনভাৱনা
আমাৰ একে ইমান নাপাতে বাৰু
অঁ তেওঁলোকৰ অসমীয়া ভাওনা পাতেনে নাপাতে?
অসমীয়া ভাওনাই এনেই বহুত দিন পাতা নাই, এনেই মাজতে ৰাস ৰাস আছিল আগদিনাখন, পিছদিনা খন ভাওনা পাতিছো সেনেকে তাৰ পিছত ব পতা নাই আৰু উম ৰাসতটো পা অ
অঁ- ৰাস পাতে
অ আপোনাৰ ছোৱালীয়ে পাৰ লৈছে নাই
আমাৰ ছোৱালী সৰু হৈ আছে যে সৰু ছোৱালী পাৰ্ট নাই গোটেইখিনি মানে ডাঙৰ ৰঙা ছোৱালীয়ে সৰু ছোৱালী পাৰ্ট নাই। ভতিজা কিজানি এজনী ভতিজাই লৈছে তাৰপাছতে আৰু ভতিজা এটাই লৈছে। সেই কেতিয়াবা ভওনা। কৰি থাকাই সেই কিতাপ পোৱালি বাৰু বহুত সৰুৰ পৰাায় কৰে সিহঁতে। অসমীয়া ভাওনা হওক মানে সাংস্কৃতিক লাইনৰ যি যেনেকুৱা কামেই নহওক মানে। বহুত পাৰ্গত সিহঁতকেইটা বহুত পাৰ্গত মানে অকমান দেখাই দিলে হ'ল আহ সিহঁতক ইমান মানে লাগি থাকিব নালাগে।
এ আ অ আপোনাৰ ছোৱালীয়েও পাৰিব শিক কেলে হ যা
এই আমাৰ ছোৱালীজনী সৰু হৈ আছে যে,
অ ডাঙৰ হলে শিক কালে পাৰিব।
সিকালে পাৰিব কিন্তু তাই মানে অলপ শকত।
এই কি হ'ব ভাল হে ভাল খকৰ। উম।
খুব এলেহোৱা তাই।
আৰু তাই কাৰণে এটা ভাল হ'ব ডাঙৰ হলে শকত হৈ ওখ পাখ হলে তেতিয়া ভাওনা পাৰ্ট বিলাক মেইন পাৰ্ট বিলাক পাব হাব মানে।
পাৰিব তাই বচন মাতিবই নোৱাৰিব যে। তাৰ মানে অসমীয়া ভালকে পঢ়িব নাজানে যে তাই।
ডাঙৰলে পাৰিব।
অ ডাঙৰ হ'লে পাৰিব এ অৱশ্যে পাৰিব লাগে। তাই সেইবিলাকত আগ্ৰহ নাই। তাৰ মানে বিহু নাচা আধুনিক নৃত্য নাচা সেইবিলাকহে বেছি তাই। অসমীয়া ভাওনাত তাৰ ইমান ৰাপ নাই।
পিছত দি দিলেই হ'ল অলপ। কেইদিনমান ডাঙৰ হোৱাৰ পিছত।
দেনঞ্চত
আহ।
ল'ম বুলি কয় এই মই বোলো আমাৰ মানে কি ওচৰত নাই যে তেনেকুৱা। আকৌ দূৰলে লৈ যাব ৰহাত হয় আমাৰ।
দিয়গ অ কেইদিনমান কষ্ট কৰি।
আমাৰ ঘৰৰ পাজে তোমাৰ প্ৰায় আঠ কিলোমিটাৰ দছ কিলোমিটাৰমান দূৰ হয়
অ
অনা নিয়া কৰিব লাগে আকৌ অনা নিয়া কৰাটো বাদেই মানুহও লাগিল অনা নিয়া কৰিবলে
উম সেইটো হয় আকৌ তাত থাকিব লাগিব
সুবিধা হয় আৰু সেইটোৱেই তাৰপিছত এতিয়া তুমি আজি কি কৰিলা দিনটো?
আজিৰ দিনতো এনেকে কাম চাম কৰি আছো অ কাপোৰ এযোৰ ফেব্ৰিক কৰিলো।
অ সেইবিলাকো কৰা নেকি তুমি?
অ সেইবিলাক কৰো এনেকে আৰু উল দি বছ- তো বনাও
ৰিং লৈ কৰিছা নে নিজে নিজে কৰিছা?
নিজে এই মোবাইলৰ পৰা চাই চাই
অ নিজে কৰিছা হক দিয়া ছোৱালী মানুহৰ সেইকন লাগে বাৰু। সাতৰ বিদ্যাও লাগে পঢ়া- বিদ্যাও লাগে। ছবি লাগে বাও উম
এনেকে মোবাইলৰ পৰা চাই চাই শিকিলো আৰু
অ
অৰ্ডাৰ আহি থাকে অ।
হেন ঠিক আছে। কেই কেতিয়াবা চাম ৰ'বা মোবাইলতে বা তোমালোকৰ ঘৰত এদিন যাম দিয়া। গৈ চাম পচন্দ হ'লে অৰ্ডাৰ মানে কি আও অনলাইন নকৰোঁ আও
উম
অফলাইনতে আনিম আৰু তোমালোকৰ ঘৰত যাম। ঘৰখনো চাম উম চিনাকিও হম ঘৰত কোন কোন আছে তোমালোক
মোৰ মা আছে, দাদা আছে, দেউতা আছে আৰু মই অ
অ তাকে।
আপোনালোকৰ কোন কোন আছে?
আমাৰ মই আছোঁ মোৰ ছোৱালী দুজনী আছে আৰু সিমানেই আমাৰ আৰু মোৰ মানুহজন থাকে আৰু সিমানেই মোৰ কোনো নাই আৰু।
অ।
উম। তোমালোকৰ দাদা আৰু তুমি ন
দাদা আৰু মইয়া
উম উম
আপোনালোকৰ এজনী ছোৱালী সৰু গম পাও দেখি
অ। দুইোজনীয়ে সৰু এজনী তোমাৰ ক্লাছ নাইনত পঢ়ে এজনী তোমাৰ তৃতীয় শ্ৰেণীত পঢ়ে
অ দিজনে সৰু
সৰু আৰু নাইনত সৰুৱে আৰু তাই আৰু।
এনে তাই পঢ়া শুনা কেনেকুৱা চলি আছে?
তাই পঢ়া তণ মানে তাইৰ মামাকৰ ঘৰতে থাকে ইয়াত নাথাকে নহয় ইয়াত আমাৰ সৰুজনী থাকে মোৰ লগত আমি এতিয়া তোমাৰ ভাওনা কৰাৰ বিষয়ে সৰুজনীৰ লগত কথাহে পাতি আছিলোঁ হয়।
আহ।
মানে ডাঙৰজনীয়ে নাথাকে মামাকৰ ঘৰত থাকে।
আহ।
তাই আকৌ একোৱেই ভাল নাপায় তাই খালী আৰু তোমাৰ ক্ৰিকেট খেলাত ল'ৰা নিচিনা ফুটবল খেলা টেনিছ খেলা এইবিলাক আ খৰাতহে বেছি ব্যস্ত তাই, তাই মানে লৰা। অঁ তাই মানে ল'ৰাৰ কাণ্ডকোসৱ কৰে বুজিছা।
অল কন্দ
ান কিন্তু দুজনী ছোৱালী হ'লে মানে এজনী গাত অকণ ল'ৰাৰ তেজ থাকে নেকি
অ সেইটো হয়।
হেইয়াই তেনেকুৱা। তাই সৰু পৰা মামাকৰ ঘতে থাকে। আহে কেতিয়াবা বিহু চিহুত আহে। আহিলে আকৌ যায়গে আৰু। দুদিন এদিন থাকে আৰু যায়গৈ
অ ন কাইলৈ আহি পোৱা চাগি
আহ
কাইলৈ আহিব চাগে।
অঁ কাই নাই নাই নাহে ভাওনা হ'ল বুলি তাই নাহে আৰু স্কুল বহি আছো যে এতিয়া একজাম হ'ব নহয় এতিয়া মানে তোমাৰ পৰীক্ষা এটা হ'ব নহয় সিহঁতৰ সেইকাৰণে স্কুলখনত হ'ব নাহে একেবাৰে মানে বিহুৱে খালী বিহুকেইটাত আহে আৰু আহিব এতিয়া গৰম বন্ধ দিব নহয়। হয় জুলাইত
অ জুলাইত আহিব।
হয় তেতিয়াহে আহিব গৰম বন্ধত
অ এনে বি পৰীক্ষা কেতিয়াবা?
সিহঁতৰ পৰীক্ষা বাইশ তাৰিখৰ পৰা
অ' বাই এ জুনৰ
অ জ নৰে আজি তোমাৰ ঊনৈছ হ'ল কাইলৈ যে বিশ জুন বিষ্ণু ৰাভা দৱস কাইলৈ
থাকে কাইলৈ থাকি আৰু পঢ়িলৈ থাকে।
পঢ়িলে অ পৰীক্ষাই হোলাও হে কি শবা
এনে দিনত একো পাত নাই কাইলৈ
কাইলৈ দিনত আমাৰ বছৰেকীয়া ৰাইজে নাম গাব ৰাতিলে ভাওনা সেয়াই ৰাতিলে ভা় দিনত ৰাইজে নাম চাম গাই আৰু ভাল লাগে সেইদিনাখন ওচৰতে আমাৰ নামঘৰটো ঘৰৰ কাষতে। নাম গাই থাকে কিন্তু মানে আমাৰ কাইলৈ ভাল এটা উৎসৱৰ নিচিনা লাগে আৰু
লাগিব ওচৰতে আও।
উম ওচৰতে‌ আও, উম, স্কুলত সৰু-সুৰাকে পাতে দিছে অকণমান। বাইদেউে এইটো এই সৰু জনী যাব আও তাই মানে ৰাভা গীত এটাত নাচিব। আৰু তোমাৰ ৰাভাৰ বিষয়ে অকণমান বক্তৃতা দিব লাইন পাচটা লিখি দিছোঁ। তাৰপাছত আৰু সেইকেইটা পঢ়ি তাই এতিয়া ৰিহাৰ্চেল কৰি আছে ঘৰত। তেওঁ অক'লে অক'লে তাৰ পিছত ৰিহাৰ্চলে বুলি কৈছো আৰু তোমাক আৰু।
অ অহ
তে হেৰি কৰিব অকণমান নাচিব। সে সিমানেই আৰু। বেছি নকৰে আৰু সৰু হৈ আছে যে ময়ো ইমান জোৰ দিয়া নাই। আটাইকে আৰু। তাই যিকণ পাৰে আৰু
সেইটোৱে
উম। ভাত বনাইছে নাই মায়ে? তোমাৰ-
ভাত বনোৱা নাই দেয়ি কে ভাত
তোমালোকে দেৰিকে খোৱা ন উম ভালে কৰা পঢ়িবও লাগে হয়।
সেইটোৱে পঢ়িবও লাগে যে সেই দেৰিকে খাওঁ।
কেই দেৰিকেই খাব লাগে ভাত পানী। ৰাতিপুৱা দেৰিকৈ উঠা নে সোনকালে উঠা?
ৰাতিপুৱা আপোনাৰ মই মানে আপোনাৰ পঢ়ি কৰি আঢ়ৈটা মানত বজাত শোওঁহে। ৰাতিপুৱা আকৌ টিউচ চনো থাকে মোৰ সেইকাৰণে মই ছটা মানত উঠিব লাগে আৰু
অঁ অঁ ৰাতিপুৱা কি খাই যোৱা তুমি সিচ-
মই ৰাতিপুৱা একো খাবই নোৱাৰো যে একে না
উম, খাই যাবা হেই গেছ হ'ব নহয় তোমাৰ আজি আজিকালি গেছৰ প্ৰব্লেম মানুহৰ জানাই দেখোন নাখালেও গেছ হয় খালেও গেছ হয়। সেইকাৰণে তুমি কিবা এটাতো খাই- যাবা
মানে মই ৰাতিপুৱা খাব নোৱাৰো মই দেখিলেই মানে আমুয়াই যায়গৈ আৰু।
অহ ', হয় নেকি। তুমি ছাগে হাতত চাগে দশ টকামান লৈ যোৱা চিপছ খাবলৈ মন যায় চাগে ছোৱালী মানুহ যে তুমি হয়।
নাই মই সেইবিলাকৰ প্ৰতি ৰাপ নাই উম হুম মই এইবিলাক বেয়াই পাওঁ।
অ সেইবিলাক বস্তু বেয়া পোৱা অ'। তাকে বাৰু হ'ব দিয়া নহ'লে কাইলৈ কথা পাতিম দেই।
অ', হ'ব দিয়া।
মাৰ লগত যদি আহো বোলে মন আছে আমাৰ ভাইটিটোক পঠিয়াই দিম কাইলে। ফোন কৰি দেই।
অ', হ'ব দিয়ক।
শপত
অ ফোনটো কাটি দিয়ক।